হেলল '
হেলো।
কি কৰিছা।
এ আছে।
ময়ো এনে আছো তাতে গৰম কেনেকুৱা আজি। বহুত ৰ'দ দিছে ন। টো জেঠ মাহ ন বহাগ। জেঠ জেঠতে টো আৰু বাকী আছে আহাৰ, শাওন, ভাদ।
আহি পালি যে তিল বজা কি
তাকে খোৱা কৰিলা।
নাই, নাই এতিয়ালৈকে কৰা নাই।
অ', মই চাহ খালো।
চাহ কিহে খালা?
চাহ, চুজি সতি খালো।
চুজি খাব লাগে দে চুজিটো হেৰি
ধুই তোমাৰ, তোমাৰ পৰীক্ষা আহি আছে নহয় হ'বলা?
হয়, হয়।
কেতাৰিখৰ পৰা?
চাৰি তাৰিখৰ পৰা জুন মাহৰ।
পঢ়ি হৈছে গৈ নে নাই?
পঢ়িছো আৰু অলপ চলপ ঘৰম যিহে দিনততো ভালদৰে পঢ়িবই নোৱাৰো ৰাতি যথেষ্ট তাইলটৰ অসুবিধা হয়, পঢ়াত যথেষ্টখিনি দিগদাৰ হয়। তাৰ উপৰি মিলাইছো যেনে তেনে।
টো হয়, কাৰেণ্টটো বহুত গৈ থাকে নহয় তাত।
হয়, হয় যিমানে গৰম বেছি সিমানে কাৰেণ্ট
উ, হম, বেয়া কথা বেয়া কথা। লাইটটোতো ইনভাৰ্টাৰত দিছে ন তোমালোকক?
হয়, লাইটটো ইনভাৰ্টাৰত দিছে লাইটটো দিটো লাভ নাই ন?
এইটো হয়।
যথেষ্ট মহৰ উপদ্ৰৱ।
বহুত অত্যাচাৰ মহৰ। দুপৰীয়াৰ ভাত কি কৰিবা?
দুপৰীয়া তাকে বনাব লাগিব কিবা এটা এতিয়া কিবা এটা খাবলৈ ভাবি আছো ভোক লাগিছে।
নেমু পানী খাবা খুব চৰবত খাবা নেমু।
উম নেমু পানী খাব লাগিব আছে, আছে নেমু আছে আৰু বৰ্তমান নেমু যিহে তাৰ দাম।
দামটো হৈছেই বাৰু
উম
নেমু চেপি অকণমান চেনী গুলী খাই দিবা সৰক, সৰহ
মই আকৌ নেমু চেপি চেনী তেল নিদিও, অকল নিমখ দিয়ে খাওঁ।
এই গ্লুকজ গ্লুকজটো পাই ন চুগাৰটো দিলে। সেইটো এটা বেলেগ কম্বিনেশ্যন ক্ৰিয়েট হয়, ত চেনি দিয়ে খাব লাগে নৰ্মেল নেমু পানীটো সেইটো নিদিয়ে যিটো নেমু চৰ্বতটোৱে দিয়ে।
আচ্ছা, আচ্ছা হয়, হয়।
আমাৰ গ্লুকনডিটো চুগাৰে থাকে ন গ্লুকন দি কেলে দিয়ে ত সেইটোৱে আমাৰ গ্লুকজটো হেৰিতটো কনট্ৰল কৰে ন ত খাব লাগে। অ আনি থবা কিন্তু সেইটোত চুগাৰ নি অৰ্থ নাথাকে সেই নেমু পানী গিলাচত তেতিয়া তুমি চেনি আৰু নিমখ। আৰু উ উ পানী নেমু চেপি খাবা। ত কম্পিটিচনটো দেহত এটা বেলেগ বা ৱাৰ যিটো তুমি অকল নেমু পানী কণত নিমখ কণ দি খালে নোপোৱা।
হয় ধন্যবাদ। মই গম পোৱা নাছিলো একচেলি মই গম পোৱা নাইছিলো দেই ধন্যবাদ।
নাই এইটো এইটো একদম সাধাৰণ কথা আৰু এনেই খাব নালাগে চেনী চৰবতৰ চেনী গিলাচ বনাই সেইটো গৰমত সেইটো খাব লাগে
সফাল য
চাবা তুমি গ্লুকন দি পেকেট এটা খুলি থবাচোন তাত পৰুৱা আহি লাগিবহি। সেইটো চুগাৰেই হয় আমাক কিয় গা বেয়া লাগিলে মূৰ ঘুৰালেে গ্লুকন দি খাবলৈ দিয়ে গ্লুকজ খাবলৈ দিয়ে তাৰ অৰ্থই চুগাৰেই আছে ন
হয়, হয়
হা ইমান গৰম পৰিছে
বহুত গৰম পৰিছে তাত গৰমটো কেনেকুৱা
তটো মন কলেছে ফূৰ্তি মান মাৰিছে নেকি নাজানো
ফৰ্টি নাই হোৱা বৰ্তমানে লৈকে টোৱেনটি এইট কিমান চলি আছে।
ইয়াত টুৱেটি এ গৰমত চাগে মেচিন টো কাম নিদিয়া হল ভুল দেখাইছে টুৱেণ্টি এইট হ'বই নো
ত দুপৰীয়া সময়ত থাৰ্টি ফ'ৰ থাৰ্টি ছিক্স মান হ'বগে আৰু
বহুত বেছি আজি ৰ'দ চুকু মেলিব নোৱাৰা ৰ'দ এল্লয়েছ ৰ'দ টো
হয় হয় হয়
উম
চকু এতিয়া ভাল পালেনে বাৰু
হা
চকু মেলিছেনে এতিয়া
বেলিছ
বাই ক'ত আছে এতিয়া
মই মই চদৰ বহি আছো
হয় হয়
অ
সেইটো কাৰণেও অকণমান যথেষ্ট গৰম
অ বহুত গৰম আমাৰ ঘৰৰ ভিতৰত হতকেছ। আমাৰ এখন চাদ দিয়া হৈ আছে ন
এটা কম কৰা ভাল আছিলে হেৰি ত তাৰ আমাৰ এতিয়া বৰ্তমান চাদৰ ওপৰত যিহেতু ৰ'দটো পৰে যথেষ্ট গৰম হৈ যায় গতিকে ঘৰটো ঠাণ্ডাকৈ ৰাখিবলৈ চাদৰ ওপৰত কিছুমান এটা প্ৰলেপ লগোৱা হয়
সেইবোৰ প্ৰলেপ প্ৰলপ নিদিয়ে আৰু এতিয়া মানে গুৰুত্বটো নাই ন কাৰো
কি বিলি কয় আহ কেজিটো তোমাৰ এশ টকা পঞ্চাশ টকা মান হ'ব চাগে সেই এশ টকা পঞ্চাশ টকাৰ কেজি এটা হেৰি আনি পেলাই চাম ন হয়, যেনেকে চানু লগাই দিয়ে যে নৰ্মেলি পানীত গুলি পেলাই এনেকে সা সানি দিব লাগে আৰু যেনেকে ৰং মাৰে তেনেকে আজিকালি বহুত এইটো ব্যৱস্থা কৰা হৈছিল যথেষ্ট যতে ততে দেখুৱাই আছে
ক'ত পায়
সেইটো নৰ্মেল হাৰ্ডৱেৰ দোকানৰ ৰঙৰ দোকানত সেইবোৰ পাই যোৱা হ'ব
অ মই ক্লাছ কৰিব যোৱা হাৰ্ডৱেৰ দোকানখনতে সুধিব লাগিব
সুধি ছাবা তেনেকে যদি চা চাদৰ ওপৰত গৰমটো হেৰিকৈ বেলেগ কিবা এণ্টি কিবা আছে নেকি ছানৰুফ কিবা হয় প্ৰটেকশ্যন আ যদিও নাইক এটা চূণ যে গোটা চূণ থাকে গোটা চুন পানীত মিহলাই তাৰ লগত অকমান বগা চিমেণ্ট দি ওপৰত যদি পা খানদি দিয়া হয় হৈ যাব
ই হম
এতিয়া ধৰি লওক খালী ভৰি আপোনাৰ চাদৰ আপুনি ভৰি দিব নোৱাৰিব তেতিয়া খালী ভৰিয়ে চাদৰ ভৰি দিব পাৰে সেই বগা বেচনটোৱে গোটেই সূৰ্য তাপখিনি শোষণ কৰি লয় আৰু ভিতৰলে সেইটোক খেদি দিয়ে।
হয় নে বা বহুত কথা জানা।
নহয় নহ হয় এইটো মই দেখিছিলোঁ এ দেখা বাবে কৈছোঁ।
উম, নাই নাই ভাল কথা।
হয়।
এনেই টিং এ টিং দিয়া ঘ- মানে চা-চাদ নিদি নৰ্মেল টিং দিয়া ঘৰত গৰমটো সিমান নহয় ন
টিন দিয়া ঘৰতো নৰ্মেলি গৰমটো সিমানেই হয়। কিন্তু টিন দিয়া ঘৰত মেক্সিমাম ঘৰত হাৰি থাকে চিলিং থাকে দেখিছানে? এই চিলিংটো সেইটো এভজভ কৰিলে টিন দিলেও সেই সমানেই গৰম হয়, টিন দিলে বেছি
হেৰি দিলে এ ফল চিলিং লগালে কি গৰম কম হয় নেকি?
ফল চিলিং বুলি কথা নাই মুঠতে গৰমটো
এই ফল চিলিং মানে এ
বুজি পালোঁ। ফল চিলিং বুলি ফল চিলিংচ বুলি আৰু বেলেগ চিলিং নৰ্মেলচ চিলিংৰ কথা নাই বাৰু লগালেই হ'ল। আমাৰ যিহেতু ঘৰখন ঘৰখন আমাৰ কেইটা ৰুম আছে চাৰিটা ৰুম আছে ন? চোৱা পাঁচশপাঁচটা ৰুমত আমাৰ হেৰি লগোৱা আছে কি বুলি কয় চিলিং লগোৱা আছে। যিটো আমাৰ খোৱা বেডৰুম হয়। সেই বেডৰুমত আমাৰ বাঁহৰ বাঁহৰ লগোৱা আছে মানে বাহঁৰ নহয় বেতৰ চিলিং লগোৱা আছে। দেখাইছোঁ চাগে এবাৰ
নাই নাই মই বুজি পাইছো আমাৰ মামাহঁতৰ ঘৰত তেনেকুৱা ন আইতাৰ অ ৰুমটো অ'
এজ এ ডেতা মানে সেই বেতৰ চিলিং টোৱে বস্ত বস্তুটো বহু আৰু গৰমটো এবজৰ্বকৈ ঠাণ্ডা এ কৰি ৰাখে। তেওঁ
উম! মই সাধাৰণতে কম পাওঁ তাত গৰম বিলাক। সেনেকুৱা ঘৰৰ বিলাকত। আমাৰ ঘৰত বাৰু কোনেও সোমাবও নিবিচাৰে গৰমৰ দিনত
খালি যে যদি ওপৰত কিবা এটা দি দিয়া হয় ন তেতিয়া সম্পূৰ্ণ হেৰি হৈ যাব।
আৰু বিশেষকে বেডৰুম কেইটাৰ ওপৰটোত মানে ডাইৰেক্ট ৰ'দটো পৰি একেবাৰে একেবাৰে গোট বান্ধি আছে মানে
আৰু চতখনৰ চত খনৰ তৰৱ কেইবাটাও থাকে ম বহুত এটা ডাঠম এটাত চৰপ থাকে এবাৰ যদি ৰ'দতটো সোমাই যায় ওলাই আহিবলৈ বহুত
সেইটোৱেই পানী মাৰি থাকিব লাগে
পানী দাদা ন পানী পানী যিমানে মাৰিব ভিতৰতো গৰমটো ভিতৰলৈ সিমানেই সোমাই গুচি আহে অ যদি আবেলি সময়ত পানী মাৰি দিয়া হয় তেতিয়া ভিতৰলৈ সোমাই হয় যদি ৰাতিপুৱা পাই যদি পানীত
সেইকাৰণে বৰষুণ পৰিলে উ ভিতৰত আ থাক থাকিব নোৱাৰা হৈ যায়গৈ
সেইটোৱেই ভাৱ হৈ যায় যে সেই ভাৱটো ভিতলে সোমাই গুচি আহে।
বুজি পাইছো আৰু লাহে লাহে। বস্তুবিলাক নাই মই বুজিছা ঘৰ এখন বনাম কিবা এটা কৰি লওঁ লৈম সৰুকে ভাল গছ গছনি থকা জেগাডোখ মাটি দু
লাগি লাগিলে তুমি খেৰৰ চালিতে থাকিবা
অ নাই এডালো গছ নকাটো নাই অকমান এনেকুৱাকে বনাম যি ধুমুহা বৰষুণত নাভাঙে ধৰা ন খেৰৰ চালি মোৰ ঘৰ ভাঙি যাব।
নাই নান মই কথাটো কৈছো সাধাৰণতে লাগিলে খেৰ চালিতে থাকিবা কিন্তু শান্তিত থাকিবা মানুহ।
মোকো এখন ঘৰ লাগে, মোৰ মেইন ফকাচ হব গৰম নহক ঘৰটো এনেকুৱাকে বনাম আৰু একদম গছৰে আৱৰি থাকিব মানে।
গৰম তেতিয়াহে মানুহে নপৰিব যেতিয়া গছ গুচৰি লগত একেলগে লগত দকটকা এটা মানুহে আজিকাল ডেভেলপমেট বুলি ফালে গছ গছনি কাটিহে লয় ন
এখন ধুনীয়া বেলকনী বনাই দিম তাৰে ওপৰত এখন ধুনীয়া ফেন লগাই দিম। বতাহ মই ওপৰত বনাম কিন্তু বেলকনীখন বৰ ধুনীয়া ধুনীয়া ঘৰ এটা বনাম মই সেইটো বেছি খৰচত নহয় আৰামত হৈ যাব আৰামত হৈ যাব মোৰ মতে
বেছিকে বেছিকে পইচাটো কেৱল মাটিখিনিতে দৰকাৰ হয় বাকীবোৰত দৰকাৰ নহয় মাটিখিনি ভৰাৰ পিছত মাটি আকৌ ভৰাব লাগিব ন মাটিডোখৰ কটাৰ পিছত আকৌ মাটি ভৰাব লাগিব সেইখিনিতেই পইচা বেছি লাগে।
উম সেইটোই।
আজিকালিটো চাপজ এটা ধৰি লক কষ্ট কনষ্ট্ৰাক্যন তুমি এটা আৰ্কিটেকচাৰ তৈয়াৰ কৰি যদি এনেকুৱা গ্ৰুপত দি দিয়া হয় কনষ্ট্ৰাকশন গ্ৰুপত তাহাতি বনাই দিব আৰু একো বেলেগ দৰকাৰ হয় নাই তুমি আমুক কৈ থাকা তামুক কৈ থাকাঁ।
উম।
তাৰেপাছ ডিজাইনতটো দি দিয়া বাকী তুমি আগৰ নিচিনাকে আমি চিমেণ্ট যোগাৰ দি কৰিব লাগে শিল বালি যোগাৰ হৈ থাকিব লাগে। হ
অ' মই অলপ পিছত ফোন কৰি আছোঁ দেই তোমাক।